হেল্ল!
হেল্ল! অঁ
কি কৰিছ?
এ ভাত খাবলে আলু বইল কৰিছো তাকে ভাত কেৰেলা আছে নেকি চাই ছোঁ, ভাত কেৰেলা গছে মৰিলে হ'বলা। কি কৰি আছ তই?
হয় না কি কৰি আছ?
উম।
অঁ ভাত খালি নে কি? হেল্ল'!
হেল্ল'!
অঁহ।
মাতটো নাই নহা হৈ থাকিলে যে।
অঁ এতিয়া গৈছে নাই?
অঁ।
কুকুৰা মুৰ্গী ধেৰ আছে নি?
নাই। এই লোকৰ ডাকোৱা এটা আহিছে এই কুকুৰা দুজনীহে আছে কণী পাৰিছে এজনীয়ে এজনীয়ে উমনি ললে আগত সেই ডাকোৱা নাছিলে কণীকেইটা গোটেই কেইটা বেয়া হ'ল।
অহ।
এতিয়া এইজনী বাৰু কণী ভাল হ'ব কি উমনি দিলে পোৱালি ওলাব লাগে বাৰু।
আমাৰ তহঁতৰ তাৰপৰা অনা কটীয়া সছটো এজনীহে আছেগে নেকি।
অঁ দেখি ভাল সেইবুলি আক' দেখিবলৈহে সৰু আক' মাংস ওলাই আক'।
মাংস ওলোৱাটো ওলাই কিন্তু হেৰি ডিমকেইটা ইমান অকমানি অকমানি।
অকমানি হলেও পোৱালি কেইটা ধুনীয়াকে ওলাই আমাৰ আগৰ কিতা মানে নাইকিয়ে হৈ থাকিলে।
অঁ। বৰ সৰু সৰু সেইকেইজনীৰ দিম গিটা হেত দুটা ভাজিলে হয়হে এটালে খাবলে।
এতিয়া এইকেইজনীয়ে ডেকেই কেইজনীয়ে পৰাও তেনেকুৱা হৈছে।
উম।
একো নাই অ ভাত খাবলে ঔ আলুকে বইল কৰিছো, নাপায় বুলি ক'লে নুশুন কথা পাবি এতিয়া ৰ' এইডোখৰ উঠা।
তাৰপৰা লৰাই কি কৰিছে?
এইটো গা ধুইছে সি খৰাহিটোৱে হেৰি কৰিছেহি।
উম।
উম, খৰাহিতোৱে মূৰত পানী ঢালিছে।
উম
হেৰি নাহে নেকি গৰম বন্ধ ফুৰিবলৈ?
যাব লাগে ও যাওঁ যাওঁ হে কৰি আছে সি গলে থাকিবগৈ হুনে
তাকে পঠিয়াই দে, মই থৈ আহিমগে।
আইওঃ তাক যে পঠিয়াই দিবলৈ আকৌ অকলে নোৱাৰো নহয় তহঁতৰ তাত এতিয়া লৰাই যিহে উৎপাত সি এই তাক লৈ লৈ ক'ত যত ত'ত ধুই ফুৰিবগে কথা নুশুনে।
ই অকলে নহয় নহয় লৰা তাৰপৰা ইয়াত আহি পেলাই কান্দিবহি মোক ঘৰলে মনত পৰিছে, মালে মনত পৰিছে বুলি কান্দো হা।
তাত থাকিব, হেৰি যে দাদাক থাকিব যে, খেলিবলৈ পাব দুদিনমান থকাৰ পিছত আকৌ কাজিয়া লাগিব এদিনৰ পাছতে।
উম।
তাৰপৰা হে যাম বুলি কৈছেহে হয় থাকিমগে অকলে বুলি।
উম
সেই কিন্তু হে আকৌ তহতৰ লৰাৰ লগত আকৌ জলটো তত ঘূৰি ফৰি নহয়, তহঁতৰ এতিয়া একো নাই এতিয়া সি ঘূৰি ফুৰে বিন্দাছ। এই টেনশ্যন নাই, মোৰ আকৌ ইয়াত টেনশ্যন হৈ থাকিব নহয়। আমাৰ তেনেকে অকলে ঘূৰি নুফুৱা নহয় জানো।
উম
সেইটো কাৰণে, ই যাম বুলি কৈছিলে নহয়, নিচাঅক লগ ধৰিছিলে যে, ঐ
তাৰপা যাম বুলি কৈছিলা নহয়।
অঁ
মইহে নিদিলোঁ।
কথা নুশুনিব গল, উৎপাত কৰিব।
হেও' তই কি কৈ আছ এতিয়া?
এ আলু বইল কৰিছোঁ।
অঁ
আলু দি দিছো, বঔতো দি দিছো। কালি ৰাতি বইল খালো, ভাল লাগিলে খায়।
অঁ, বহু দিনৰ মূৰত এদিন চালে ভাল লাগে।
গৰমত বইলে ভাল বোলো।
উম। মোৰ সেয়া টেবলেট এদায় এদায়ে হ'ব হ'ল আও।
এদায় হব হ'ল, ত এতিয়া তাক তাকে ভাবিছো মই কি কঅ কি নকঅ, এখন জানো পাই, মই ভাবিলে পাগল হে এতিয়া কি ভাবিছ?
তাত ক'লে দেখোন, সেয়া ডাইৰেক্ট অপাৰচন কৰিব লাগিব এইবাৰ আপুনি। সুহ
তাকে, বাকীবোৰ ভালেই হৈছে, তোৰনো কেলেনো নাই আহা। সেইটোৱে থিক আছে।
বেমাৰে দৰৱে মিলা নাই।
গুৱাহাটীলৈ যোৱাটো কি হল?
গুৱাহাটীলে যাম।
সোনকালে যাব লাগিব।
সেইজন সেইজন সেইজন যে তই যে কৈছিলি যে।
অঁ অঁ
সেইজন হেনো তাতে বহে
অ
তাতে কোৱাৰ্টাৰ আছে চেম্বাৰ তাতে আছে অ
সেয়হে হবলা এতিয়া কেতিয়া আহিব আকৌ তই লগ পাবি নেপাবি
দিছিলো
উ
এইটো এ এইটো সেৰিয়ৰ লাষ্টতে আহিব লাষ্টত মানে পঁচিশ তাৰিখ বিশ তাৰিখ এনেকুৱা মানত যা আহিব
অ ত এতিয়া যাব লাগিছিলে তেতিয়া যাবি নেকি
অ তেতিয়াই যাম বিশ তাৰিখৰ আগতে যাম বাউ
অ নহয় দু কেইদিনমান থাকিব নহয় তই এতিয়া আগত গৈ থাকি তাত থাকি লাভ নাই নহয়
লাভ নাই মানে এপইনমেণ্ট ল'বগে লাগিব নহয়
হয় নি
আগতীয়াকে হেনো লৈ থব লাগিব তেতিয়াহে হব এই তেনেকে ফোন মাৰি পেলাই ফোন ফোন মাৰি পেলাই লৈ থৈ দিম তাৰপিছতে তাৰপিছতে এই উম হেতৰ লগত তাৰপা হেতৰ লগত যাম আউ
উম ত হেৰি পাৰিলে হেৰি হলেও ফোন এটা কৰি চাবি হেত চতে হয় যদি
কি হল অউ
নিমাতীহেত নিমাতীহেট থাকে নহয়
অ এতিয়া আকৌ নগাঁও হে
এটি গুৱাহাটীত থাকে
অ
নগাঁও নহয় ধুবুই
কল নাম্বা মোৰ তাত নাই নেকি
মোৰ লগত আছে বাউ এটা
অহ
বাইদেউৰ লগত আছিলে
বাইদেউ হেত মোবাইলটো বেয়া হ'ল ন
মোৰ লগত আছে বাউ মই লাই আছো তা গেজলে
নে
উম অ ৱাটছপত দি দিম নি
অ দি দিবি
উম
এ তাত চিনাকি মানুহ এতিয়া আছে নহয় এতিয়া হেই ল'ৰাটো গ'ল নহয় তাতে আছে
অ তেতিয়াহ'লে বাউ টেনচন নাই হ'ব দে নহয় হলেও চাই আহিব পাৰিলি হেতেন বাই ভনিয়ে
পাৰিলো খালি মু মউ সেইবোৰ হেই ইমান মিতি কুটুম ফুৰা
উম।
উম
মই ৰুটি খাই দিলো যে পাহৰিছিলোৱে হেৰি কৰিবলৈ বইল আলু বইল কৰিবলৈ।
অ।
ভাত ঠাণ্ডা ভাত আছে।
অ মই ভাত খোৱাই চাগে বজাৰলৈ যাওঁ। লগৰ ছোৱালী এজনীয়ে লগ ধৰিছে।
আজি বজাৰ আছে নহয়।
উম ছোৱালীজনী এই লগৰজনীয়ে লগ ধৰিছে তাৰপৰা যাওঁ এতিয়াখন দেৰিকে যাম বাৰু অকমান। তেতিয়া অহা তাই আহা পিছতে ভাত কেইটা খাম আৰু তাৰপিছত যাম তালৈ।
উম।
ৰুটি চৱজি কিহে খালি? চৱজি ৰুটিয়ে নেকি?
চানা হতি খালো চানা। সেইদিনাখনি খনি বিশালৰ পৰা আনিলো এই ডাঙৰ চানা পেকেটটো। তিনিশ টকা এটা পেকেটত। কিন্তু এটাৰ লগত এটা ফ্ৰী দি আছিলে, তাতে ডেৰশকে পৰিছে আৰু ডাঙৰ বৰ ডাঙৰ।
অ ভালে হ'ল দে। তই মূলৈ ফোন নকৰিলি যে ফোন কৰিব কলো তোক মই।
এই মই এই ভিনদত নাযায় নহয় মই বলেহে নিছো। সকামৰ আগদিনাখনি অ বুট মগু এতিয়া সেই সেইদিনাখন দেওবাৰ নাছিলে জানো। ইয়াত হেৰি বন্ধ
অ
দোকানবোৰ বন্ধ টাউনত।
আক ফোন কৰিব বুলি, আ ফোন কৰিবি বুলি ভাবি আছিলো।
এ হ'ব দে আকৌ যাম নহয়, কি
এই ফনী কেইখন তাপা আও বস্তু কেইটামান আছে।
অ হ'ব দে এবাৰ মই তক অ।
এতিয়া আনিব নোৱাৰিম আউ।
অ সেয়া আকৌ আনিবি আহিলে নিবিহি আ তেন্তে।
উম উম।
মই গ'লে যদি যাব পাওঁ বাৰু বিশাললৈ গ'লে লৈ যাম।
অ হ'ব দে তেতিয়া।
হুম?
হ'ব দে তেতিয়া মই শু অকমান।
অ অ হ'ব।